হেল্ল' অঁ' হেল্ল'।
আছোঁ ভালে, তোমাৰ?
অঁ' মোৰো ভালে দিয়া, ভাত খালা?
নাই ৰবা, তুমি খালা?
অঁ' আমাৰ খালো
অঁ'।
অঁ'
কি কৰি আছা এতিয়া?
মই এনে বিচনাতে শুই আছোঁ।
অঁ'।
উমঁ'। উমঁ' আজি কিমান গৰম ন'।
উমঁ' বাপৰে আচৰিত গৰম, দিনত ঠাণ্ডাই আছিলে এতিয়া গৰমটো বেছি হৈছে।
কাপোৰত কামটো চলাই নহয়
উমঁ' ফেনটো ফেনটো নুমালে গৰম লাগে, ফেনটো দিলে আকৌ অলপ ঠাণ্ডা লাগে।
তেনে
উমঁ'।
তাকে, কি কোৱা? মানে আইচক্ৰীমৰ বিষয় কথা পাতো।
ঠিক আছে ব'লা।
অঁ' কেনেকে আইচক্ৰীম খাই ভাল পোৱা?
মই তোমাৰ চকলেটটো ভাল পাওঁ, ডেন ভেনিলাত ফ্লেভাৰটো ভাল পাওঁ, দেন তোমাৰ বাটাৰ স্কচ টো ভাল লাগে, দেন কুলফি।
এই কেইটা আৰু ফেভাৰিট আৰু ফেভাৰিট টাইপৰ আৰু তোমাৰ?
খাই ভাল লাগে মানে খাই ভাল লাগে।
আচ্ছা'।
আৰু এতিয়া বাদাম যে বাদাম যে থকা আইচক্ৰীমটো খাই ভাল লাগে।
অঁ' অঁ' অঁ' বাদামটো ভাল লাগে, উমঁ' অঁ' অঁ'। উমঁ' উমঁ' সেই কিবা নামটো নাম সেই বাদাম আইচ ক্ৰীমটোৰ।
সেইটো নামতো কিবা হয়।
তুমি এনেই এতিয়ালৈকে ধৰা কি কি ফ্লেভাৰ ত ট্ৰাই কৰি
পাইছা? মাৰশল য য বাকি চ খাই যছে আৰু মেইমলিকেটো অৰেজ ফ্লেভাৰ তাৰপৰা আইচক্ৰিম
উমঁ।
কিন্তু অৰেঞ্জটো কেতিয়াবা কেতিয়াবা মানে ভাল নালাগে খায়।
অৰেঞ্জ ফ্লেভাৰটো।
অ',
আচ্ছা।
উম, চকলেটো খাইৱে ভাল লাগে।
হুম, হুম।
উম, হুম।
অ',
আৰু ঘৰতে বনাব পাৰো।
হা, হা। কি ক'লা?
চকলেট- চকলেটো আমি ঘৰটৈ বনাবো পাৰো।
অ', চকলেটো ঘৰটো বনাব পাৰি, চক' পাউডাৰ দি ন।
উম।
সেইটো বনাই কেনে ফ্ৰিজত ভৰাই থৈ দিলে, হৈ যায় আৰামছে।
হয়
উম, চকলেটটো তোমাৰ বেছি মানে দিগদাৰ নহয় বনাবলৈ কিন্তু দেই।
অ', যিতে লাগে বনাই দিতে পাৰছিলাম চকলেটছ
উম, উম।
চকলেট গাখীৰ।
অ', অ'।
অলপ যায়।
মানে, বাকী ফ্লেভাৰ কেইটাই অলপ বেলেগ বেলেগ বস্তু লাগে।
উম, বাকীবোৰ কখন
অ', কি‌ ক'লা?
মানে গাখীৰবোৰ কেনেকে পেলায় নাজানো
অ', তোমাৰ ইজিয়ে হৈ যায়। উম ডান, উম, ইনচাটছ ফৰচোনেট আই ডি আৰ এফ নাম্বাৰ- ছেভেন চিকচ ছেভেন থ্ৰি জিৰ জিৰ নাইন থ্ৰি চিকচ ছেভেন ফৰ থ্ৰি উই কেন নাই ৰ ভাই গেছ বুক কৰিব লাগে। তাকে কৰিছোঁ ৰ'বা, আজিকালি গেছৰো বহুত প্ৰব্লেম নহ।
অ', অ', তাত, অ', অ'।
তাৰপিছত এনে আমাৰ চব আইচক্ৰিম আনি খোৱা নাই।
পুতেৰৰ যে, যেতিয়াই ইচ্ছা তেতিয়াই গেছ বুক হা, হা?
উম। আমাৰ একেবাৰে খোৱাৰ পিছতে এটা চক চকলেট, এ চকলেট আৰু অলপমান আইক্ৰীম, আইক্ৰীম মই আনি খাওঁ নহয় হেল্ল'
অ', ঘৰত আনি খাওঁ অ', শুনি আছোঁ কোৱা?
অ', অ', মানে ঘৰত চকলেটচ কিবা আইচক্ৰীম- টাইচক্ৰীম মানে
আনো কিন্তু, মই মানে ৰাখিবলৈ ফ্ৰীজ নাই ন, ত' সেনেকে মানে থোৱাকে নানো। আনি খাই দিওঁ আৰু, এদিনতে আৰু, উম।
অ', অ', আচ্ছা, আচ্ছা।
তুমি এতিয়া ন?
নহ'লে মই খাওঁ খাওঁ লাগিছে, খায়েই দিওঁ।
অ', থাকিব নোৱাৰি।
উম, আৰু চকলেট হ'লেতো, আৰু মানে থাকিব
উম, মই সেইটো কাৰণে
উম, নোৱাৰি।
অ', তাকে।
মানে, মানে যেতিয়া নেকি মানে ওচৰত থাকে, এনেকুৱা খাওঁ, খাওঁ, খাওঁ, খাওঁ লাগি থাকে ন'।
খালে নাই? খাব মন যায় ন' একপিছ? উম।
উম, উম।
আইচক্ৰীমটো ঠাণ্ডা দিনত আইচক্ৰীম খায় পাইছা?
ৰু ভাল লাগে, থৈ দিয়ে, চাই দিয়ে। অ', মই ঠাণ্ডা দিনটো আইচক্ৰীম খাওঁৱেই।
খাই ভাল লাগিলেও আকৌ জ্বৰ তৰো উঠি যায় ন'। উম।
অ', মানে কি, মোৰ কি যিমান খালেও, মোৰ সেনেকে মানে একো প্ৰব্লেম নহয়, মই খাব পাৰোঁ আৰু।
অ', অ', মোৰ আকৌ খালে ঠাণ্ডা দিনত খালে আকৌ মোৰ কাঁহ হয়। কফ হৈ যায়, জ্বৰ উঠি যায়, উম।
তোমাৰ মানে হেণ্ডেল নহ
হেণ্ডেল নহয়।
উম, উম, নাই কিছুমানে নোৱাৰে, বেমাৰ হৈ যায় কিছুমানৰ।
উ, উম।
ছিল ঠাণ্ডাৰ, ঠাণ্ডাৰ বতৰত কিন্তু, আইচক্ৰীম খোৱাৰ মজাই বেলেগ দেই।
তেতিয়া ভাল লাগে, উম।
লাগে সেনেকে খায়ো বাৰু।
অ', অ'। গৰম কেইদিনমান দামী, দামী আইচক্ৰীম আছে।
উম, উম, বহুত বেছি।
উম।
আৰু এতিয়াটো বেছি তোমাৰ খাবলৈ মন যায় জানা।
মাতি আছে।
উম, সেয়া আৰু।
উম।
বাকী তুমি এই হেৰি এইটো কি কয় আইচক্ৰীমৰ লগত যে এটা যে কিবা বাদাম শেক পাই বা কিবা জুচ এইবোৰ খাই পাইছা?
অ', সেইটো অ', সেইটো বাৰু খাই পোৱা নাই বাকীবোৰ খাই পাইছা?
উম, বাদাম শ্বেকটো খাই পাইছো মই, বঢ়িয়া লাগে খাই। বাদাম তাতে কাজু-চাজু দিয়ে, বহুত টেষ্টি লাগে খাই।
মানে অ', ক্লাছ দিয়ে ন'?
হুম হুম?
এ ক্লাছটো
অঁ অঁ অঁ এগিলাছ ডাঙৰ যে তোমাৰ ষ্টীলৰ গিলাচ টাইপৰ ডাঙৰ গিলাছ এতাত দিয়ে খাই ভাল লাগে।
অ
সেইটো মানে তোমাৰ বেলেগে কিনিব লাগে যেনেক আইচ ক্ৰীমটো কিনা সেনেকে মানে এইটো বেলেগে বাদাম চেক বুলি কয়। এইবিলাকে কিনিব লাগে আৰু সেনেকে।
কত গৈছিলে এইটো খাওঁতে?
মই খাইছো বহুত জাগা মানে তোমাৰ এই যেতিয়া পিকনিক গৈছিলো এঠাইত পিকনিক গৈ ছিলো এ তোমাৰ ট্ৰিপত গৈছিলো। শিৱসাগৰ বুলি তাতেও যাও যোৱাতে খাইছিলো তে বাৰু এতিয়াও কেৱল ফুৰিলে দে মন যায় খাই দিওঁ বাট মানে সেইটো অলপ দামটো বেছি ন'। ত' মানে তোমাৰ সেইটো ইমান খোৱা নাযায় এবাৰ টেষ্ট কৰিছো আৰু ভাল লাগে খাই।
আচ্ছা আচ্ছা
অঁ অঁ।
উম।
আগতে যে এ কণৰ যোনটো যে বনাই দিয়ে যে ক্ৰীম ভৰাই ভৰাই সেইটোও ভাল লাগে।
উম উম তাকে।
এনেকে আৰু
উম
কেৱল আইচ ক্ৰীম নহলে নহয় আৰু লাগেই আৰু মুঠতে।
অ লাগে ঠাণ্ডা খালে মানে নহয় আৰু মানে
গৰম দিনত লাগিবই আৰু অঁ উম, আজিকালিটো তোমাৰ বিয়া চিয়া হওঁক বা কিবা পাৰ্টি হলেও ৰিচেপচন টাইপৰ হলেও আজিকালিটো ডেজাৰ্টতো আইচক্ৰীম থাকে।
অঁ ঠাণ্ডা
মানে কাইণ্দ অফ তোমাৰ নিৰ্মা মানে নিয়ম টাইপৰ হৈ গৈছে আৰু আজিকালি। আগতে আমি দৈ আ মিঠাই আৰু দৈ খোৱা আছিলো আজিকালি ডেজাৰ্টত আইচ ক্ৰীম দিয়ে উম, নতুন নতুন হেৰি আৰু
উম উম সেনেকুৱা আৰু।
আচ্ছা।
ভাল লাগে আৰু এনেকে খাই যা
উম, ভাল লাগে। ন'
দিয়া ঠিক আছে দিয়া, দিয়া।
ঠিক আছে।